কি কৰিছ?
কি কৰিবি আও শুই আছো, টোপনি চোপনি নাই। ইমান পানী হৈছে বৱষুণ দিছে ইমান পানী হৈছে মাথাউতে টেনটটো বনাই পেলাই
অ' কি তঁহতৰ ঘৰৰ ভিতৰত পানী সোমালে নেকি?
পানী সোমাইছে আক, গোৱা খহনীয়া হৈছে এইফালে।
অঁ কেতিয়া সোমালে?
কালি ৰাতি, আগতেও পানী ওপৰলৈ উঠি আছিলে কিন্তু, কালি পানী বৰষুণত বহুত বেছি হৈ গ'ল যে।
অঁ মাথাউৰি ছিঙি লৈ গ'ল?
অঁ, ইফালৰ সেই পশ্চিম চাইডৰ মাথাউৰিটো ছিঙি পেলালে, এতিয়া পানীতটো ডাইক গুচি আহিলে আক। আগৰ পৰা খহি আছিলে, খহি আছিলে, একো হেৰি নাই
একদম মানে সঁচাকে, এই বাৰিষা দিনগিটা আহিলে বৰ দিগদাৰ হৈ যায় দেই। মানুহৰ থাকিবলে দিগদাৰ হৈ যায়।
মানুহতো মানুহে, এইবোৰ গৰু, ছাগলী, জীৱ জন্তু
তহঁতৰ গৰু, চৰুবোৰ কি কৰিলি?
গৰু, চৰুবোৰ আছে। মথাউৰি ওপৰত উঠাই থোৱা আছে, কালি যেনিবা সোনকালে লৈ আহিলো।
মুৰ্গী, মুৰ্গী চুৰ্গী বিলাক?
সেইবোৰ আছে তাতে ছেদেলি- ভেদেলি হৈ।
অঁ, এতিয়া মানুহবিলাকৰ আলৈ- আঠনি হৈছে একদম মানে কৈছো নহয় এই বাৰিষা দিনকেইটা আহিলে, মানুহ বিলাকৰ ইমান কষ্ট হয় অকণো বুজি নাপায় মানুহখিনিয়ে। মাথাউৰিটো আগতীয়াকে বনাই দিব লাগে বুলিও নেজানে।
ঠাইটো ছিঙিয়ে আছিলে খৰালিটে ছিঙি আছিলে আগবল, যোৱা বছৰ। ছিঙি আছিলে সেইখিনি চালেহি, চালেহি চাই পেলাই কিবা ফান-চানো আহিলে। নাই! ফান আহি পেলাই ডাইক জেপত সোমালে আও এফালে মাথাউৰি তেনেকে থাকিলে।
অঁ, সেইটোয়ে সিহঁতে এইবিলাকে অকল পইচাবিলাক জেপত ভৰাই থবলৈ চাই। ৰাই ৰাইজৰ হেৰি হোৱাতো নাচাই সিহঁতি মুঠতে পইচা অলপ লওঁ আও কেনেকে খাওঁ, সেইটোয়ে চিন্তা, তাৰপিছত এতিয়া আহিব কাইলৈ প পৱখিলে মানে তহতক চাউল কেইটামান দিব দালি এপোৱা দিব আলুগুটি দুটা, পিয়াজ দুটা দিবহি আও
কম কম্বল দুখনমান দিব আও আজই সিহঁতৰ কাম সিমানতে সমাপ্ত
তিপাল এখন দিব, কম্বল এখন দিব, তাতে কা কাম সমাপ্ত আমাৰ মানুহখিনিয়ে মো খামি কৰি আছে সেইটোতে আও বস্তু দিছে নহয় বুলি কৈ দিব।
উম হেয়ে হে এতিয়া
খৱালিতে সে তেত তেতিয়া যদি ভাগি থাকোঁতে যদি সেই অকণমান অকণমান ভাগি থাকোতে যদি, সিহঁতে মেৱামতি কৰিলেহেঁতেন এতিয়া তঁহতিবা এনেকুৱা হ' হবলগীয়া হল হেতে নে বাও।
জিঅ' বেগ যোৱা বাৰ জিঅ' বেগ দিয়া ফান্ডো আহিলে। জিঅ' বেগ চিঅ' বেগ বস্তা আনি তেনেকে, পই, পচি আজৰি হৈ গ'ল। আজিকালি নতুন জিউ বেগ এটা ওলাইছে যে তাইক নদীৰ পৰা বালি ভৰাব পাৰি।
অ
সেইটো আনি তেনেকে পেলালে অ সেইবোৰ তাত মাটি ভৰোৱা বালি ভৰোৱা সেইবোৰ একো চিষ্টেম নাই।
চবতে হৈছে এতিয়া চা আমাৰ ইয়াতো এইফালে একদম পুৰা পানী এজাক বৰষুণ দিলেই পুৰা পানী হৈ যায়, হেৰি হৈ যায় মানে
তাকে আৰু খনন কৰিলেহে আৰু নহ'ব। খনঙ্গৰি চাইড বগাবা মাটিটো আনি চাইডত দিলেহে গৰাখহনীয়া নহ'ব কিবা নহয় এতিয়া পানীটোৰ ওপৰত উঠি গৈছে আৰু মাটি কোমল পাইছে গছ নাই, গছনি নাই।
যতেই মানে যতে ত'তে হৈছে মানে, এতিয়া কৈছো নহয় কি ক'ম আৰু। মানে সিহঁতি যিটো সময়ত কামটো কৰিব লাগে সেইটো সময়ত নকৰে, তাৰ পাছত আহি পেলানি চাবহি আৰু কোলা ক'লা চশমা দুযোৰ লগাই আহিব। বগা বগা ড্ৰেছ এযোৰ পিন্ধি আহিব বোকা লাগিব বুলি, এআথুৱ এআঠুৱ হেৰি কৰিব। চবতে একে এতিয়া ইমান ইমান হেৰিয়ত অত বোলে শুনিবি মোবাইলটো চাবই নোৱি আজিকালি অ'ত বোলে বানপানী ত'ত বোলে বানপানী, আমুকত বোলে মানুহ উটি গ'ল, গৰু-ছাগলী উটি গ'ল, কিমান কি হৈ আছে।
আমাৰ ইয়াতে সেই মানুহে এঘৰ উ ছাগলীকেইটা নাই, গুটি গুচি গ'ল গৰুকেইটা তেনেধণে বচালে, ছাগলীকেইটা, হাঁহ, মুৰ্গী,
কেনেকে কি কৰিবা? ত ইমান যদি ছেকেণ্ডত যদি হুৰা হুৰে যদি পানী সোমাই আহিবলে হয়, নিজকে বচাব নে, গৰু-ছাগলীকে বচাব নে, এনে হাঁহ কুকু কুকুৰাকে বচাব
হ'লেও ওচৰৰ মানুহ গৈ পেলাই যেন তেনে যেনিবা হেৰি কৰিলেগে পানীটো বেছিকে ঘপক বাঢ়ি গ'ল যে,
ইমান ঘৰ-দুৱাৰ ঘৰ-দুৱাৰ বিলাক ভাঙি লৈ গুচি গৈছে। ঘৰ-চৰ উটুৱাই নিলে নে তহঁতৰ?
আমাৰ নাই নিয়া বাৰু, আমাৰ পানীহে সোমাইছে। কিন্তু সেই মানুহ সেইফালৰ চাইদৰ ইটো চাইদৰ মানুহবোৰ অৱস্থা বেয়া।
উম এতিয়া চাগে সিহঁতি চাগে মাত মাটি-চাতিও ৰুইছিলে নহয় চাগে, ধান-চান বিলাকো চাগে হেৰি
এ মাটিটো চবেই ৰুলে এতিয়া, মাটি কোনো মানে নাই চবেই ৰুলে এইবোৰ ম ৰুৱা মানে এতিয়া নাই আৰু চব উটুৱাই লৈ গ'ল আৰু।
সেইবোৰ আৰু গোটেই পলস পেলাই এৰাই কৰি পেলালে এতিয়া কেনেকে খাব? কি কৰিব বাৰু মানুহ খিনিয়ে?
উম
গছ পুলি এটা টা নুৰুৱে, ৰুলেহে গছ পুলি চছ পুলি মান মাত এতিয়া অকনো ক'তো
অ মানে জনসাধাৰণৰ বহুত ভুল আছে,
ভুল আছে বহুত ভুল আছে।
চৰকাৰে সেইকেইটা চাউল কেইটা দিলেই প্ৰদূষনত ভিলুপ্ত হৈ যায়।
উম কিবা আচনি এটা উলিয়াই দিব।
কোনো বিষয়া এজনক প্ৰশ্ন এটা নকয় ভয়ে কয়।
ভয় কয় কি কি জানিবা হেৰি কৰিব এনেকুৱা ভয় পাদুৰা হৈ আছ- যে আমা মানুহখিনি আও আচলতে আমা মানুহখিনিয়ে মাত মতা নাই। এতিয়া যোনটো নৱপ্ৰজন্ম আহি আছে সেইখিনিয়েটো সেইখিনিয়ে যদি লগ হৈ যদি মাত মাতিবলে হয় চৰকাৰ মুখৰ মাত নাইকিয়া হৈ যাব, কিন্তু মানুহখিনিয়ে মাত নেমাতে।
ক'ত মাত মাতিবনো মাত মাতিলে যদি জেলত ভৰাই থৈ দিয়ে কেনেকে মাত মাতিম অকল এটা সমস্যাই নহয় নহয় এইফালে গোৱা খহিছে বানপানী হোৱাৰ লগে লগে গোৱা হাড্ৰেড পাৰ্চেণ্ট খহিব।
গোৱা খহাৰে লগে কিমান মাটি নদী বুকুত জাহ গৈছে নো। তাৰ প্ৰতিৰোধক ব্যৱস্থা আছে ইতা যি আজি বিজ্ঞানৰ যুগৰ কিমান প্ৰতিৰোধক ব্যৱস্থা আছে। আহ ডাঙৰ ডাঙৰ জিঅ' বেংক তে চোন ডাঙৰ ডাঙৰ হেৰি আলিত বাদো পাৰ আজিকালি পকা হেৰি পায় এনেকুৱা খুটা পায় পানীয়ে পানীয়ে দি দিয়কচোন।
উ নকৰে সেইটো কৰিলে মানে সেইটো কৰিলে মানে আকৌ প্ৰতি বছৰে আহি থকা স্কিমৰ পইচাটো সিহঁতৰ পকেটত নোসোমাব ন
মাজতে যে অলপ খাইত অলপ এই তেনেকুৱা খুটা আনি আনি পেলালে টিভুজৰ নিচিনা সেই ঠাইতে দেবা কমিছে আকৌ গোৱা খহনীয়াটো পানী হৈ হৈছে পানী নোহোৱাকে থকা নাই কিন্তু গোৱা খহনীয়াটো কমিছে মানে জাবৰটো সি তাল লাগি গৈছে যে পানীটোক একেবাৰে প্ৰথম সুতটোৱে মাটি খিনি কটোবাব পৰা নাই।
সেইটোৱে এতিয়া খৰালি দিনতে গছ পুলি ৰুব লাগিব মাথাউৰি কাষে কাষে মানে উ মজবুত হব পৰাকে মানে মাটিটো ধৰি ৰাখিব পৰাকে শিপাবিলাকে তা পা গছ পুলি ৰুব লাগিব লাইন বাই লাইন কে। তেতিয়াহে মাথাউৰিবলাকৰ হেৰি হ'ব
বাহ গছ অলপ হৈছে ধলোৱে খানিয়ে লৈ গৈছে একেচাতে
যিটো গতিত আহে খান্দি নিনিব নে কিবা।
উ।
কম স্পীডত নাহে নহয়, আহিলে চব এফাল পা দাহি মুহি লৈ যায়।
চফা কৰা নাই গোটেই মেটেকা জাবৰ জোথৰ ভৰ্তি হৈ আছে পানীতো চাপ্লাই হব পৰা নাই।
উম আও নদী য'ত খানিব লাগে ত'ত নেখানেই য'ত খানিব নালাগে ত'ত খানি থাকে।
যোৱা বছৰ পানী ইমান মানে হৈছিলে যদি অলপ সেই লিমিটড আছ- আছিলে মানে নদীখন চাফা কৰিছিলে মেটেকা চেটেকা কাটি মেলি
চব চফা কৰিছিলে মেচিনে আনি আনি উঠাইছিলে।
উম।
সেইবিলাক সেইবোৰ নকৰিলাও কি হল এদিন আহিলে আহি পেলাই একো নকৰিলাও তাপা সেয়া পানী একেবাৰে টিঙৰ পৰত উঠিছে।
ঘৰে দুৱাই উঠুৱাই লৈ গৈছে মানুহক কিমান আশাত বনোৱা ঘৰ এখন উতি গুচি গলে কেনেকুৱা হয়। ক'ত থাকিম, কি কৰিম, কেনেকে কি কৰিব মানুহৰ চাগে কিবা হৈ যায় গে দেই।
তাকেহে ঘৰ এটা বনাবলৈ ইমান কষ্ট ইমান গা ঘা ঘম মাটিত চলাই পেলাই কাম কৰি কৰি আহিলো।
সেই ঘৰখন যদি উটি গুচি যাবলৈ হয়। একো এটা যদি বস্তু ধৰি ৰাখিব নোৱাৰাকে কিমান কষ্ট পাব লাগিব মানুহজনে মনত বুজি নাপায় মানুহ বিলাকে অকনো দেই।
ফটকৰে নিদোং
মানুহক দুখ ধাৰণা
সাধাৰণতে সেইবোৰ বুজিয়ে নাপায় যাতে সিহঁতৰ পকেটত পইচা কেইটা। কমালেই হ'ল আৰু জনসাধাৰণো কম নহয় নহয়। জনসাধাৰণ কম জানো। অ শিক্ষিত নিবনুৱা আৰু